আঁহ।
কলটো কাটি গ'ল।
সেইটোতো মই কটা নাই কিমান সময় হৈছিল?
নয় চাৰি মিনিট মিনিট না পাঁচ মিনিট হৈছিল।
হ'ব পাৰে নেটৱৰ্কৰ অসুবিধা কাটি যাব পাৰে।
হয় আমি যিটো বিষয়ত কথা পাতি আছিলো সেইটো আৰু মানে ছেম আমাৰ ভাল আমি সমস্যাত সন্মুখীন হৈছো সেইটো হ'ল আপোনাৰ এই যে মাইনিং যে কৰি আছে
উম।
সেইখন ঠাইতে আপনি যদি সংকোচ হৈ পিনে যায় তাত কিন্তু বহুতে ঘৰত মানে পানী নাথাকে। দমকলত, কুঁৱাত তেনেকুৱা পানী নাথাকে প্ৰযুক্তি
আচলতে কথাটো হল এনেকুৱা উচিত কথাটোতো আমি ক'ব নোৱাৰি, তাৰমানে ৰক্ষকেই ভক্ষক হৈ আছে এতিয়া।
হয়।
ঠিক আছে ৰক্ষকে ভক্ষক হৈ আছে। চাওক আপনি এ এই যে আমাৰ যিটো অসমৰ কিন্তু বিখ্যাত কাঠ কাঠবোৰ ৰম ভিতৰত অন্যতম কাঠ হল এই যে ছাল যিটো কওঁ আমি চালকাট।
ত চাব আপুনি বহুত হাবিৰ পৰা কি হয়, চোৰাং চি মানে চোৰাং যিবোৰ কাঠৰ ব্যৱসায় আছে, সিহঁতে কি কৰে ৰাতি- ৰাতি গৈ মানে ফৰেষ্ট আৰু কিবা- কিবি আছে সিহঁতৰ লগত আলোচনা মিলাই তাৰ পৰা কিন্তু কি কৰে সিহঁতে এই গছবোৰ কাটি- কাটি চুৰি কৰি লৈ যায়। আহ, এইবোৰো কিন্তু যদি আমি বন্ধ কৰিব পাৰো তেনেহলে বহুত এটা ভাল কাম হব।
মানে একচলি কি কৰিবলগীয়াতো বহুত আছে, মানে আমি মানে কৰাৰ শক্তি নাই সেইকাৰণে আমি চিন্তাটো কৰো কিন্তু যিহঁতৰ শক্তি আছে সিহঁতেত মানে নিজেই মানে কেনেকৈ ভাল চলিব পাৰো সেই চিন্তাটো কৰি আছ ৰক্ষকে হৈ মানে ভক্ষ কৰাৰ চনত বহি আছে ইহঁতে। সমস্যাটো ইয়াতেই।
হয়। তাৰ মানে মই আৰু এটা কথা যোগ দোৰ বিচাৰিছো মানে অসমীয়াত এটা কথা আছে, পানী প্ৰাণী প্ৰাণ। হয় ন নাই কিন্তু আমাৰ ইয়াতে যেনেকুৱা কৈ মাইকিং কৰি আছে, মা মাইনিং কৰি আছে, মানে খাল -বিল খুজি আছে। পাথৰ ওলাই যে, সেইটো কৰিলে কিন্তু পানীৰ যিত তা গভীৰতা বহুত কমি যায়।
পানী আগ -আগতকৈ এতিয়া পানী বহুত তললৈ গুচি গৈছে। বহুত তললৈ গৈছে পানী, আগত অলপ গাঁত খান্দিলে পানী ওলাই
পানী ওলাইছে, এতিয়াটো নাই আৰু এইটো যদি এনেকুৱাকৈ যদি কৰি কৰি যদি শেষ কৰি দিয়ে তেনেহলে আমি পানীৰ অভাবত কিজানি আমি মৰিব লগা হব এনেকুৱা এটা পৰিবেশ আহিব।
আকৌ এই কথাটো কিন্তু চৰকাৰে আগতীয়াকৈ অলপ চিন্তা কৰিছে, চিন্তা কৰি কি এই যে এই যে আপোনাৰ ৱাটাৰ চাপ্লাইসমূহ যে নতুনৈ দি দিছে যে মিউজিয়াম বুলি কয়। আমি কিন্তু উম মানে এই জে জি এমৰ যিটো টেপ প্ৰত্যেক ঘৰে ঘৰে কিন্তু দি দিছে।
হয়।
এ কিন্তু আমি পানীবোৰ কি কৰি আছো অপব্যৱহাৰ কৰি আছো, হয় যেতিয়া চাব আপুনি আমি মোক মইতো বহুত চাই থাকো ৰাস্তা দি গলেই আপুনি চাব পাৰিব। মেচিনটো যেতিয়া ষ্টাৰ্ট দিব, পানীটো যেতিয়া দিব চাব আপুনি বহুত টেপ আছে এনে খুলি দি থৈ দিছে। এনেই পানীবোৰ পৰি আছে, পানী পৰি নষ্ট হৈ আছে।
এইবোৰ বিষয়েতো আ আমাৰ অলপ চিন্তা কৰিব লাগিব।
আমাৰ মানে এইটো হ'ল গ্ৰাম অঞ্চল হয় নে নাই? টাউন অঞ্চল হলে বেলেগ কথা আছিল।
হয়
গ্ৰাম অঞ্চলৰ মানুহবিলাক
হয় মানে পানীৰ অভাৱটো পানীৰ অভাৱটো মানে আমি এতিয়াও বুজি পোৱা নাই।
নাই
হা যেতিয়া সময় আহিব তেতিয়াহে গম পাম। আপুনি যাওক দিল্লী আপুনি যাওক ৰাজস্থান সিহঁতে গম পায় পানীৰ কিমান মূল্য
হয়।
উম কিন্তু আমি মানে পাই আছো এনেই ফ্ৰীতে সেইকাৰণে মানে ইয়াৰ কোনো মানে গুৰুত্বই নিদিওঁ আমি
হয় আৰু এটা যেন যেনেকোৱা হয় যে আপোনাৰ তেল পাম্পত যে তেল দি আছে
উম
তাত তাত কিন্তু ইথানুৱল এটা পদাৰ্থ আছে সেইটো কিন্তু মিহিলি হৈ আছে
হয়
আৰু সেইটো দহ হাজাৰ লিটাৰ পানী দি এক লিটাৰ ইথানুৱেল হয় তেনেহলে চাওক কিমান পানী আমি মানে চয়ক অপচয় কৰি আছে শেষত এনেকোৱা এটা সমস্যা হব না আমি পানী নাপাম
অহ পৰিবেশৰ বিষয়ে যদি আপুনি চিন্তা কৰিব যায় মানে কি কব আৰু চাৰিওপিনে মানে সমস্যা আৰু সমস্যা কল কাৰখানাৰ সমস্যা আমাৰ বায়ু প্ৰদূষণ হৈ আছে দূষিত হৈ আছে পানী তল লৈ গুচি গৈ আছে নদীবোৰ শুকাই আছে গছ গছনিবোৰ শেষ হৈ গল। গৰমটো বেছিকৈ পৰি আছে মানে এনেকোৱা এটা কথা বহুত কিতাপত পোৱা যায়। মানে পৃথিৱীটো এদিনতো ধ্বংস হ'বই মানে মই কেতিয়াবা চিন্তা কৰো সময় আহে গ'লেই নেকি বেছি আৰু সময় নাই তেনেকোৱা অনুভৱ
অনুভৱ হয় হনা বাদ দিয়ক পিছে খোৱা লোৱা ভাত
হা খাইছো এইটো লৈ আমি
মানে কি কৰিম একচেলি আমাৰ যে যে কিবা কয় আপোনাৰ আহ জাতীয় সংগঠন যিবোৰ আছে তাৰপিছত ছাত্ৰ সংগঠন যিবোৰ আছে
হম
এইসকলৰ ভিতৰত যিবোৰ মুখ্য ব্যক্তি আছে এই মুখ্য ব্যক্তিসকলক লগত বহি যদি আমি এই বিষয়ে অলপ আলোচনা কৰো আপুনি যেনেকৈ কলে মাইনিং হৈ আছে যিমান
উম
এই মাইনিং টো কেনেকে বন্ধ কৰা যায়
গছ গছনি কটা, চিৰাং কাঠ ব্যৱসায়ী এইবোৰ কেনেকৈ বন্ধ কৰা। যায়।
উম।
পানী অপব্যৱহাৰ কেনেকৈ বন্ধ কৰা যায়। নতুনকৈ গছ পুলি কেনেকৈ মানে আমি ৰোৱা যায়।
উম।
এই বিষয়ত যদি সিহঁতৰ লগত অলপ আলোচনাত মিলিত হওঁ আমি। চাগে অলপ ভাল হ'ব হা সিহঁতে যদি যিকোনো এটা বস্তু। টো। মই আৰু আপুনি যদি গৈ কাৰোবাক কও, সিহঁতে মানে এই কথাটোক ইমান গুৰুত্ব। নিদিয়া যেতিয়া কোনো সংগঠনৰ পৰা কব। বা চৰকাৰৰ পৰা ক'ব তেতিয়া কিন্তু গুৰুত্বটো অলপ বেছি দিব।
হয়তো লৈ যদি আমি চুবুৰি চুবুৰি এটা মি। তিনজন আকা যদি আমি এইটো কৰিব পাৰো আৰু বাল ভাল হ'ব।
হম ভাল হবটো সেটো। কিন্তু। আকৌ মানে সমস্যাটো কি মানে? ভাল কামত মাতিলে না মানুহ নাহেই।
এইটোৱেটো হয়।
হা আপুনি আৰু মই যদি কোনোবাক মাতি যদি এইবোৰ কথা পাতো। সিহঁতে। ডাইৰেক্ট এনেকুৱা কথা কৈ দে, ইহতে চৰকাৰৰ পৰা বা কাৰোবাৰ পৰা। পইচা লৈ আহিছে। পইচা খাই মানে বক বকাই আছে। নহলে সিহঁতৰ। আমাক বুজাবৰ কাৰণে আমি কি নুবুজো নেকি। এনেকুৱা কথা কৈ দিয়ে বহুতেই।
উম। এইটোতো ঠিকেই কৈছে আপুনি।
চিন্তাটো বহুত কৰো কৰি লাভ কি? এইটোৱেতো কথা।
অহ। পিছত আজি খোৱা লোৱা কি কৰিলে? ইমান গৰম না।
খোৱাই নাযায় বস্তু একদম হোৱাতেই নালাগে ৰুচিও নাই খোৱা। অলপ খালোঁ আৰু।
আপুনি কাম কৰিব। খোৱা নাযায় তেনেলে আপুনি কি কৰিব? আপুনি যে চলা আছে নহয়। বুট যি কও আমি। হয় এইটো আপুনি হয়। টি ভিজে ভিজাই ৰাখিব। তিয়াই বাকি পোৱাতে সেইটো খা খাই দিব। আৰু কিচমিচ যে আছে।
উম।
কিচমিচটো ভজই ভিজাই সেইটো পানী আপুনি খাব পাৰে পুৱাতে।
তেনেহলে মানে মুখত অলপ ৰুচি আহি যাব না।
হয় সূচী আহিব আৰু হজম চুক্তিটোও বাঢ়িব।
অ।
আৰু এটা বস্তু আছে চিয়ে চিট বুলি কয়।
মই আগত শুনা নাছিলো, শুনিলে আগৰ পৰা কৰিলো হয়।
হয়। চিয়াচিটটো খালে ভাল। পুৱাতে কাচা ৰচোন খাব।
সেইটো আকৌ ডক্তৰৰ পৰা পৰামৰ্শ লৈ খাব লাগিব। মানে। আজিকালি কি হৈছে ইউটিউবত বহুত উ মানে কিবা কিবি দেখাই থাকে মানে। মানে এইটো খালে এইটো হয়, এইটো হ'লে এইটো। আছে কিন্তু আকৌ ইয়াৰ ক্ষতিও আছে ক্ষতিটো কেনেকুৱা মানে উম পুনৰবাৰ শৰীৰত
কিবা কিবি বেমাৰ থাকিলে সেইটো মানে খোৱা নাযায়। খালে ক্ষতিহে বেছি হব। সেইটো অধ্যয়ন কৰি তাৰ পিছতহে খাব লাগে। এইকাৰণে যিকোনো বস্তু মুখৰ আগত
ডক্তৰ পৰমৰ্শটো ল'বই লাগে। কিন্তু কেঁচা উষুণটো হল আপোনাৰ এটা এন্টিবায়টিক কাম কৰে।
হয় সেইটো উপকাৰ আছে মই জানো তাৰমানে সেইটো খালে কি হয় আপোনাৰ তেজৰ যিটো সমস্যা তেজ চলাচলৰ সমস্যাটো দূৰ হৈ যায়। পিছত আপোনাৰ আহ কি কয় গেছৰ সমস্যাটো অলপ কমি যায়।
আৰু নহয় সেইটোয়ে নহয়। অ আপুনি যদি এইটো দৈনন্দিন জীৱনত যদি ৰাখে। হা।
উম।
এই কেঁচা ৰচুনটো তেনেহলে আপুনি আপোনাৰ কোনো দিনো মানে হাৰ্ট এটেক যে হয় মানুহৰ সেইটো নহব। সেইটোও খাব পাৰে। তাৰ লগত যদি কাল কালি যি বা যদি খাব পাৰে আৰু ভাল।
সেইটো একচুৱেলি আমি যদি আমাৰ খোৱা লোৱাটো অলপ চাই চিন্তি খাও না। তেনেহলেতো আমাৰ শৰীৰত বেমাৰ এনেই নাহে। কিন্তু আমি যে সেইটোকো গুৰুত্ব নিদিও মানে একচলি এ টোপনিৰ পৰা উঠিব লাগিব আপোনাৰ এ পাঁচটা বজাৰ আগত। আমাৰতো টোপনি ভাঙোতে মোটামুটি আঠটা ন
নটা বাজি যায়।
এই তাৰ পৰাই আমি যে এটা মানে শৰিৰ কি কয় আপোনাৰ মানে অসুস্থৰ যিটো ভাৱ তাৰ পৰাই আমি আৰম্ভ ম্ কৰিলো মানে পোৱাৰ পৰাই আৰম্ভ হৈ যায়। আপুনি যিমান দেৰি কৰি উঠিব, আপুনি উ চাব মানে ৰুচিটো সিমান কম হৈ যাব আৰু পুৱাতে একদম পুৱাতে উঠি যদি অলপ মানে খোজকাঢ়ি অলপ যোগ ব্যায়াম ঠিয়াম কৰি যদি আপুনি খাব যায় তেনেহলে মানে খাব পাৰিব। একচোৱেলি কি আমি পৰিশ্ৰম কৰাটো এৰি দিছো না, সমস্যাটো ইয়াতে হৈছে আমাৰ পৰিশ্ৰম কৰিব লাগিব নহলে নহব।
আমাৰ আমি টোপনি যাওঁ একটা ডেৰটা বাৰটাৰ আগত এ এদিনো টোপনি নাযাও।
তেনেহ'লে এটা চিন্তা কৰক মানে একচুৱেলি চব দোষ আমাৰেই এটা বস্তু আপুনি চিন্তা কৰিব বৈজ্ঞানিকে কি কয় যে টোপনি যাব লাগে একদম আগতীয়াকৈ। মানে আঠটা নটা অতিৰিক্ত দশটা বজাৰ ভিতৰত টোপুনি যাব লাগিব।
হয়।
আৰু সাৰ পাব লাগিব একদম চাৰিটাৰ পাঁচটাৰ ভিতৰত সাৰ পাব লাগিব।
সেইবোৰে আমি মানি নচলো তেনেহলে আমাৰ শৰীৰটো বা সুস্থ থাকিব কেনেকৈ। কৰিবলগীয়া বহুত আছে আমাৰ বহুতখিনি আছে কিন্তু